অঁহ ত।
অঁ কি কৰিছা?
এনে আছোঁ আৱ। তুমি কি কৰি আছা?
ময়ো এনেই আছো। এই ভাত খাই বহিছো অলপ।
অঁ--হ
অঁ, মানে মই ফোন কৰিলোঁ যে তুমি অলপ, আজি অলপ কথা পাতো আহা পৰ্যটনৰ বিষয়ৰ ওপৰত।
বলহাতে কথা পাতো।
আঁ, ব্যস্তটো নাই তুমি?
নাই, নাই ব্যস্ত নাই।
অঁ, অঁহ দিয়া। এ---কোৱাচোন? তোমাৰ মতে পৰ্যটন কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাৱা তুমি?
ক'ব গ'লে মোৰ মতে, পৰ্যটনে মানুহৰ নতুন ঠাই, নতুন মানুহ আৰু নতুন সংস্কৃতিৰ লগত চিনাকি কৰা শিকায়। আৰু ইয়াৰ ফলত জ্ঞান বৃদ্ধি পায় আৰু মনটো সতেজ্‌ হ'য়। সেয়ে মই সুযোগ পালে নতুন ঠাই ভ্ৰমণ কৰিবলৈ যাওঁ। ক'ব গ'লে পৰ্য টনে জীৱনলৈ নতুন অভিজ্ঞতা আনে বুলি মই ভাৱো।
হয় হয় হয় ঠিকে কৈছা তুমি।
পিছে কোৱাচোন, তুমি কোন ধৰণৰ ঠাই ভ্ৰমণ কৰিবলৈ বেছি ভাল পোৱা?
অঁ, মই প্ৰকৃতি সৌন্দৰ্যৰ ভৰা ঠাই ভ্ৰমণ কৰিবলৈ মই বেছি ভাল পাওঁ। আৰু পাহাৰ, নদী, জংঘল আৰু সেউজীয়া পৰিৱেশ মোৰ বহুত ভাল লাগে।
অঁহ
আৰু এনে ঠাইলৈ গ'লে মোৰ মনটো শান্ত হৈ যায়। আৰু মোৰ মতে প্ৰ প্ৰকৃতিৰ মাজত সময় কটোৱাটো বহুত আনন্দদায়ক হয়।
অঁ। ঠিকে কৈছা তুমি। আমি, মই বিশেষকৈ প্ৰকৃতিৰ এহ, প্ৰকৃতিত থাকি থা থাকা সৌন্দৰ্যতে মই বিছাই বেছি ভাল পাওঁ।
হয় হয় হয়। পিছে কোৱাচোন তোমাৰ মতে ভ্ৰমণ কৰিলে কি কি লাভ হয়?
মোৰ মতে ক'ব গ'লে ভ্ৰমণ কৰিলে বহুত নতুন কথা শিকিব পাৰি। আৰু বিভিন্ন ঠাইৰ ইতিহাস, সং জীৱন ধাৰাটো জানিব পাৰোঁ আ
উম।
দূৰ হয়। ক'ব গ'লে পৰ্যটনে জ্ঞান আৰু আনন্দ দুয়োটাই দিয়ে বুলি মই
হয় হয় হয় ঠিকে কৈছা তুমি, সঁচাকে পৰ্যটনে জ্ঞান আনন্দ আমাৰ সকলো প পৰ্যটনে আমাক দিব পাৰে।
নিশ্চয়। পিছে কোৱাচোন? ভ্ৰমণলৈ যাওঁতে কি কি কথা মনত ৰখা উচিত বুলি ভাৱা তুমি?
অঁ, ক'বলৈ গ'লে, মোৰ মতে যাত্ৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰি ল'ব লাগে। আৰু নি নিজৰ সামগ্ৰী সাৱধানে ৰাখিব লাগে। আৰু ঠাইখন পৰিষ্কাৰ কৰি ৰখাটো সহায় কৰিব লাগে। আৰু স্থানীয় নিয়ম কানুন মানি চলাটো বহুত উপ উচিত হয় আৰু আম আমি মোৰ মতে দায়িত্বশীল পৰ্যটক হোৱাটো খুব দৰকাৰ
নিশ্চয় নিশ্চয় আমি মোৰ মতেও দায়িত্বশীল পৰ্যটক হোৱাটো খুবেই দৰকাৰ
হয় হয় ঠিকে কৈছা পিছে এ আৰু কোৱাচোন তোমাৰ মতে পৰ্যটনে এখন ঠাইৰ উন্নয়নত কেনেকৈ সহায় কৰিব পাৰে
অ, ক'ব গ'লে মোৰ মতে পৰ্যটনৰ বাবে বহু মানুহে চাকৰি আৰু উপাৰ্জনৰ সুযোগ লাভ কৰিছে আৰু ক'ব গ'লে স্থানীয় ব্যৱসায় হটেল আৰু হস্পিতালৰো উন্নতি হৈছে এ মই ভাবো যে পৰ্যটনে অৰ্থনীতিক শক্তিশালী কৰাত বহুত সহায় কৰিছে। ক'ব গ'লে পৰ্যটন এখন ঠাইৰ উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম বুলি মই ভাবো।
হয় হয় হয় ঠিকে কৈছা তুমি পৰ্যটন সঁচাকে এখন ঠাইৰ উন্নতম গুৰুত্বপূৰ্ণ মাধ্যম হয়।
অ এতা, উমহ তুমি কোৱাচোন তোমাৰ মতে অসমৰ পৰ্যটনৰ সম্ভাৱা কে সম্ভাৱনা কেনেকুৱা বুলি ভাবা তুমি?
উম মোৰ মতে অসমত পৰ্যটনৰ সম বহুত সম্ভাৱনা আছে অঁ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য্য নদী, পাহাৰ, বনাঞ্চল আৰু বহু ঐতিহাসিক ঠাই আছে। তুমি জানাই আৰু দেশ বিদেশৰ বহু পৰ্যটকে অসম ভ্ৰমণ কৰিবলে আহে শেষত ক'বলে গ'লে যে এইটোৱে যে অসম পৰ্যটনৰ বাবে এখন অতি সুন্দৰ ৰাজ্য হয়
অ ঠিকে কৈছা তুমি অসমখন আমাৰ পৰ্যটক বাবে এখন অতি সুন্দৰ ৰাজ্য ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলে মানুহ বহুত দূৰৰ দূৰৰ পৰা আহে
হয় হয় হয় পিছে কোৱাচোন ভ্ৰমণলৈ যাওঁতে তুমি কি কি বস্তু লগত লৈ যোৱা
মই মই ক'বাত ভ্ৰমণলৈ গ'লে মই বিশেষকৈ প্ৰয়োজনীয় কাপোৰ পানীৰ বটল ঔষধ আৰু মোবাইল লগত লৈ যাওঁ মোবাইল টো আৰু লগতে কিছুমান শুকান খাদ্যও ৰাখো আগতে সক সকলো বস্তু ঠিক কৰি ল'লেহে অসুবিধা কম হয় হয়নে
হয় হয় হয় ঠিকেই কৈছা তুমি
অঁ আৰু মোৰ মতে ভাল প্ৰস্তুতিয়েই সফল ভ্ৰমণৰ চাবি কাঠি বুলি মই ভাবোঁ
হয় হয় হয় ঠিকে কৈছা তুমি কিছুমান বস্তু আমি আগতে লৈ ল'বই লাগে
অ পিছে তোমাৰ মতে পৰ্যটকসকলে পৰিৱেশ ৰক্ষাৰ বাবে কি কি কৰিব লাগে বুলি ভাবা
অ মোৰ মতে যতে ত'তে আৱৰ্জনা পেলোৱাটো উচিত নহয় আৱৰ্জনা পেলাব নালাগে আৰু গছ গছনি নষ্ট নকৰি স্থানীয় নিয়ম মানি চলিব লাগে আৰু প্ৰকৃতিক সুৰক্ষা দিয়াটো সকলো পৰ্যটকৰ দায়িত্ব হয় এটা আৰু নিজে সেইটো দায়িত্ব বুলিয়ে ভাবি ল'ব লাগে সকলোৱে আৰু মই ভাবো পৌ যে পৰিৱেশ ৰক্ষা কৰিলে পৰ্যটন দীঘলীয়া সময়লে টিকি থাকিব
নিশ্চয় নিশ্চয় নিশ্চয় তিকি থাকিব মই তোমাৰ তোমাৰ কথাটোতে মতামত
হয় হয় হয় পিছে কোৱাচোন তুমি বন্ধুৰ লগত ভ্ৰমণ কৰিবলৈ ভাল পোৱা নে পৰিয়ালৰ লগত
মই বিশেষকৈ দুয়োটাৰে লগত ভাল পাওঁ। কিন্তু পৰিয়ালৰ লগত ভ্ৰমণ কৰিলে বেছি ভাল লাগে। একেলগে সময় কটাব পাৰি আৰু বহুত ভাল স্মৃতি গঢ়ি উঠে। আৰু বন্ধুৰ লগতো ভ্ৰমণৰ এটা নিজা আনন্দ আছে।
হয়।
ভাল সংগী থাকিলেহে ভ্ৰমণ আৰু আনন্দময় হ'ব হয় যেন লাগে।
হয়, হয়। ঠিকে কৈছা তুমি। ভাল সংগী থাকিলে ভ্ৰমণ আন্দময় হয়।
পিছে তোমাৰ মতে পৰ্যটনে স্থানীয় মানুহক কি লাভ কৰে বুলি ভাবা?
অঁ মোৰ মতে পৰ্যটনৰ বাবে স্থানীয় মানুহে বে ব্যৱসায় আৰু চাকৰিৰ সুযোগ পায় আৰু হস্তশিল্প- খাদ্য খাদ্য আৰু আন বহুতো ব্যৱসায়ৰ উন্নতি হয়। ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনীতিও আগবাঢ়ে। শেষত- কলে যে এইটোৱে কি পৰ্যটনে স্থানীয় উন্নয়নত বহুত ডাঙৰ ভূমিকা পালন কৰে।
ঠিকে কৈছ তুমি, মইও সেয়ে সেয়ে ভাবো যে পৰ্যটনে স্থানীয় উন্নয়নত বহুত ডাঙৰ ডাঙৰ ভূমিকা পালন- কৰে বুলি।
ঠিকে কৈছা। পিছে কোৱাচোন তুমি ভ্ৰমণৰ সময়ত তুমি কি কি নতুন কথা শিকিবলে-
মই- ভ্ৰমণৰ বিভিন্ন ঠাইৰ সংস্কৃতি, খাদ্য ভাক্য আৰু মানুহৰ জীৱন ধাৰণৰ বিষয়ে জানিবলৈ- পাওঁ ভ্ৰমণলৈ গ'লে বিশেষকৈ। আৰু লগতে নতুন ঠাইৰ ইতিহাসো শিকিব পাৰো। এই অভিজ্ঞতাটো মোৰ বাবে বহুত মোৰ জ্ঞানটো বহুত বৃদ্ধি কৰে অভিজ্ঞতাবোৰে। এ মোৰ মতে ভ্ৰ মানে বাস্তৱ জীৱনৰ এক ডাঙৰ শিক্ষা যেন বুলি মোৰ লাগে।
হয়, হয়। ঠিকে কৈছা তুমি, ভ্ৰমণত গ'লে সঁচাকে বহুত বস্তু শিকিব পাৰি।
অঁ। পিছে কবাচোন তুমি তোমাৰ মতে ভ্ৰমণে মানুহৰ চিন্তাধাৰাত কেনেকুৱা প্ৰভাৱ পেলায়?
অঁ, মোৰ মতে ক'বলৈ গ'লে ভ্ৰমণে মানুহৰ চিন্তা ধাৰা বহুত বহল কৰে। আৰু নতুন ঠাই নতুন মানুহ আৰু নতুন সংস্কৃতিৰ লগত পৰিচয় হ'লে বহুত নতুন কথা শিকিব পাৰি। আৰু মই ভাবো যে ভ্ৰমণে আত্মবিশ্বাসো বৃদ্ধি কৰে। আৰু শেষত ক'বলৈ গ'লে যে এইটোৱেই যে ভ্ৰমণে মানুহক অধিক অভিজ্ঞ আৰু সচেতন কৰি তোলে।
অঁ, ঠিকে কৈছা তুমি।
হয়। পিছে কোৱাচোন তোমাৰ জীৱনত কৰা কোনো ভ্ৰমণৰ স্মৃতি আজিও মনত আছেনে?
হয়-হয়-হয়, আছে মোৰ মনত আছে। মই পৰিয়ালৰ লগত পৰা এটা ভ্ৰমণৰ স্মৃতি এতিয়াওঁ পাহৰিব নোৱাৰো। সেই ভ্ৰমণটোত বহুত সুন্দৰ ঠাই দেখিছিলো আমি আৰু একেলগে বহুত ভাল সময় ক পাইছিলো মই পৰিয়ালৰ লগত। এ মোৰ মত ভ্ৰমণৰ স্মৃতিবোৰ জীৱন জুৰি মনত ৰৈ যায় বুলি মই ভাবোঁ।
হয়-হয়-হয়, ঠিকেই কৈছা তুমি। সঁচাকৈ এইটো জীৱন জুৰি মনত থাকিয়ে যায়।
কোৱাচোন তোমাৰ মতে ভ্ৰমণলৈ যাওঁতে স্থানীয় সংস্কৃতিক কিয় সন্মান কৰাটো উচিত?
আহ, মোৰ মতে ক'বলৈ গ'লে যে প্ৰতিখন চহৰৰ ঠাইত নিজা এটা সংস্কৃতি আৰু পৰম্পৰা থাকে, হয়নে? আৰু সেইবোৰক সন্মান কৰিলে স্থানীয় মানুহে বহুত ভাল পায়। আৰু পৰস্পৰৰ মাজত ভাল সম্পৰ্ক এটা গঢ়ি তুলিব তুলি উঠে। আৰু মই সদায় এই কথা মনত ৰাখিবলৈ চেষ্টা কৰো। সেইকাৰণে শেষত কব। কব গ'লে যে সন্মানে ভাল পৰ্যটকৰ চিন বুলি মই ভাবো এইটো।
ঠিকে কৈছা মোৰ তোমাৰ কথাটো ঠিকে আছে। আমি কবালে গ'লে সদায়। তাৰ মানুহৰ স্থানীয় সন্মান দিব লাগে স্থানীয় মানুহবোৰক তাৰ।
হয়-হয়-হয়। পিছে তুমি কোৱাচোন তুমি ভৱিষ্যতে ভাৰতৰ কোন ঠাই ভ্ৰমণ কৰিব বিচৰা?
মই ক'ব গ'লে ভৱিষ্যতে ভাৰতৰ মোৰ ইচ্ছা আছে ভাৰতৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি তাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক স্থানবোৰ চাবলৈ। আৰু লগতে বিভিন্ন ঠাইৰ সাংস্কৃতিক আৰু খাদ্যৰ বিষয়ে জানিবলৈ মোৰ বহুত ইচ্ছা আছে। এ মোৰ মতে ভাৰত ভ্ৰমণ কৰিলে বহুত নতুন অভিজ্ঞতা লাভ কৰিব পাৰি যেন মোৰ লাগে।
হয়-হয়-হয়, তুমি ঠিকেই কৈছা। সঁচাকে ভাৰত ভ্ৰমণ কৰিলেতো বহুত অভিজ্ঞতা পোৱা যাব।
অ, পিছে তোমাৰ মতে চৰকাৰে পৰ্যটনৰ উন্নতি ৰ বাবে কি কি কৰিব লাগে বুলি ভাৱা?
ক'বলৈ গ'লে মই এই ভাবো যে মোৰ মতে পৰ্যটন স্থলীবোৰৰ পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু যাতায়ত আৰু আন সুবিধাবোৰ উন্নত কৰিব লাগে। উন্নত কৰিলেহে যায় সকলোৱে যায় ভাল পাব তাত। আৰু লগ লগতে দেশ বিদেশত পৰ্যটনস্থলীবোৰৰ ভাল প্ৰচাৰ এটা কৰিব লাগে চৰকাৰে।
আহ।
মই ভাবো যে এইবোৰে পৰ্যটনৰ অধিক উন্নত কৰি ৰাখিব আৰু উন্নত কৰি তুলিব।
ঠিকে কৈছা তুমি এইবোৰ কৰিব লাগে তেতিয়াহে আমাৰ পৰ্যটন অধিক। উন্নত হ'ব।
হয় হয় হয় পিছে কোৱাচোন তুমি ভ্ৰমণৰ সময়ত পৰিৱেশ সুৰক্ষাৰ বাবে তুমি কি? কি কি কৰাৰ চেষ্টা কৰা?
মই ক'ব গ'লে য'তে ত'তে আৱৰ্জনা নেপেলাও। আৰু প্ৰাকৃতিক প্ৰাকৃতিৰ কোনো ধৰণৰ ক্ষতি নকৰিবলৈ চেষ্টা কৰোঁ। আৰু স্থানীয় নিয়ম কানুন বোৰ মানি চলো মই আনকো যে আনক বিষয়ত সচেতন কৰিবলৈ মই চেষ্টা কৰো সেয়ে মোৰ মতে দায়িত্ব। শীল আচৰণে পৰিৱেশ সুৰক্ষাৰ মূল উপায় বুলি মই ভাবো।
হয় হয় হয় ঠিকেই কৈছা তুমি
পিছে তুমি তা এই বিষয়টোৰ বিষয়ে শেষত তুমি কি ক'ব বিচাৰা
অ অ মোৰ মতে পৰ্যটন কেৱল আনন্দৰ বিষয় নহয়। ই সে শিক্ষা আৰু অভিজ্ঞতাৰ এটা ডাঙৰ মাধ্যম হয়। আৰু আমি যাতে ভ্ৰমণ কৰো যতেই ভ্ৰমণ কৰো সেই ঠাইত। প্ৰকৃতি আৰু সংস্কৃতি আৰু মানুহক সন্মান কৰাটো উচিত। হয় নে উম আৰু শেষত মই এইটোৱে ক'ম যে দায়িত্বশীল পৰ্যটনে সুন্দৰ ভৱিষ্যতৰ ভিত্তি
ঠিকে কৈছা তুমি আমাৰ আমি সদায় দায়িত্বশীল হ'ব লাগিব। আমাৰ এটা সুন্দৰ পৰ্যটকস্থলী বনাবলৈ
হয় হয় দিয়া। দিয়া ঠিকে আছে দিয়া তোমাল লগত কথা পাতি ভালে লাগিলে যে পৰ্যটনৰ ওপৰত বহুত কথা শিকিলো তোমাৰ পৰা
মই তাকেই মোৰো বহুত ভাল লাগিল মই শিকিলো তোমাৰ পৰা বহুত
হয় হয় হয় ঠিকে আছে দিয়া আৰু কেতিয়াবা জানিব লাগিলে তোমাক মই যোগাযোগ কৰিম বা তুমি মোক যোগাযোগ কৰিবা এনেকয় থাকিম আৰু ন
অ নিশ্চয় কৰিম
ঠিক আছে দিয়া